হেল্ল'।
হেল্ল'! অহ ক।
হেল্ল' অ শুনাইছো শুনাই পোৱা নাই মাতটো।
অ তাকেইতো শুনা পোৱা নাছিলো। কিয় বা?
কে কিবা কি বুলি কয় কৰবাত ফুুৰবা-চুৰবা যাবি নে নাই?
ফুৰবা এতিয়া যাৱা নাই বাৰু।
উম।
উম কিন্তু যাম চাগে দেই। মোৰ মানে যাব ইচ্ছা আছে আৰু। দ
এই তইতো- ট্ৰেইনত উঠি পাইছা চাগে।
অ পাইছোঁ পাইছোঁ।
মোৰ এটা পূৰা মানে ট্ৰেইনত উঠিকেনে ৰে'লত উঠি ক'বাত মানে যাব ইচ্ছা একদম দীঘলীয়া যাত্ৰাত। উঠি পাইছা কেনেকুৱা লাগে?
ভালে লাগে আৰু আমাৰ মই যৰ পৰা উঠিছো ধৰ তাতে তো ৰে'লৰ ষ্টেচন নাছিল হা।
অঁ।
ত মই মানে কি আৰু বাছেদি আধা গৈছো তাৰপাছত এনেকে উঠিছো আৰু উম তাৰপিছত আৰু মই প্ৰায় দহটা মানত উঠিছোঁ ট্ৰেইনত। ৰাতিপুৱা আগত আৰু- চবতকে ভাল কথা যে মই মানে মানে যিটো খিৰিকীৰ এ উম যিটো- চিট থাকে না সেইটো পাইছো অ সেইটো পাইছো। অ মানে সেইটো কাৰণি পোৱাৰ লগে লগে গোটেই বাহিৰৰ বস্তু খিনি ইমান ধ- ধুনীয়াকে চাব পাৰি।
বাহিৰৰ সন্দৌয্য বিলাক।
অ ইমান ভাল লাগছে।
তাকেইতো মই ভাবি আছোঁ যাম যাম বুলি। এতিয়া তাই-
আঁহ অ শুনি আছো ক।
নাই মানে জিৰ' জিৰ'- হৈ আছে যি- কথা পাতাটো।
নাইচোন মোৰ তাত হৈ আছে।
আমাৰ পিছে অ মোৰো যাব মন যায়। মানে এনেকে আৰু কি কেনেকে কি কৰিব লাগে মানে যাই কেনে টিকেট কৰিব পাৰি নে আগতীয়াকে টিকেট-
অ আজিকালিতো বিভিন্ন ধৰণৰ অ আজিকালি- বিভিন্ন ধৰণৰ ব্যৱস্থা ওলাইছে পাৰা যায় পাৰি। আগতিয়াকে যাব লাগিব অলপ।
এই-
অ অ দে। পাৰ পাৰে আজিকালি পাৰে চব আৰু মোৰতো চবতকে ট্ৰেইনত মানে ক'বাত- অ সেইখিনিত। মোৰ ছবতকে মানে ট্ৰেইন যাবা ইচ্ছা দূৰত মানে এনেকুৱা পাহাৰীয়া অলপ জাগাৰে মাজ- যে যোৱা যিটো ৰাস্তা- সেনেকুৱা জাগাত যাব একদম বহুত ইচ্ছা আহ ভাল লাগে ন সেনেকুৱা জাগাবিলাক
কেতিয়াবালে যাম
কেতিয়া মানে আৰু মানে আহ সেইটো কললে ভাল বা বাৰু কিন্তু। লোকৰ লগত জা নাই সেনেকুৱা সাৰ আহ সটোৱে।
মানে এম দা মানে বহিও যাব পাৰি আৰু মানে শুই যোৱা আৰু একেলগে। আছে নে কিচিত বিলাক নে বেলেগ বেলেগ। একে
এ সেনেৱা আৰু এতিয়া এ চি থ বেলেগ পাবি বুক সেইটো মানে পাৰি আৰু হি এতিয়া য আমাৰ সাধাৰণ মানে সেয়া হয়। সাধণ সাধাৰণ মানুহৰ কাৰণে হয় সেইটোত অলপ পইচা কম আৰু যিটো হওক বা্প যিবিলাক আহ সেইবিলাক অলপ বেছি মূল। আ আৰু এতিয়া আহ। ত ক'ৰবাত গৈছিল নাই টেইনত?
নাই উঠিয়ে পোৱা নাই যাম বুলি ভাবি আছো এতিয়া এনে কেনেকে কি কৰে কাৰণে হুদো আহিম কে মানে উঠিয়ে পোৱা নাই যিহেতু হলেও অবোৰ কথা নাই সেইটো। লৈ যাব ইচ্ছা আৰু দূৰত এতিয়া ভাবি আছোঁ। ইয়াৰ গুৱাহাটী ষ্টে্যনৰ পৰা নহ'লে টংলাৰ পৰা যাওঁ নেকি হেৰিত উম। শিৱসাগৰ
অ উজনি ফালে অ সেইফালে আৰু ধুনীয়া চাগে মোৰো একদম বহুত ইচ্ছা।
হাফলং চাইডতো ধুনীয়া লাগে পাহাৰীয়া অঞ্চল। লগতে কিছুমান ডিমাপ কপোৰ হৈও আহে ট্ৰেইন।
উম উম। ধুনীয়া ৰাস্তা বিলাক ন ইমান ধুনীয়া।
মাইডিয়া ডাইৰেক
অ অ অ সেইটোৱে।
উম ৰবা।
ভালে লাগে বাৰু
মেনে ভাল লাগে।
আৰু মোৰ অ সেইটোৱে আৰু মইতো প্ৰথম যেতিয়া সৰু আছিলো। যেতিয়া সৰু আছিলো সৰু আতে যেতিয়া মানে তেতিয়াতো অলপ উৎসাহে বেছি আছিল ন ট্ৰেইন চেইন দেখিলে একদম আৰু আমি আগতে সৰুতে কি কৰিছিলো মানে আহ ট্ৰেইন বিলাক দূৰৰ পৰা দেখিলে মানুহ যিবিলাক থিয় হৈ যায় সাধাৰণ যিটো জেনেৰেল ডাব্বা থাকে সেইটো কিয় হৈ যায় ন? অ অ সেই থিয়। যোৱা মানে মানুহ বিলাকক হাই দিয়া অলপ মানে সেনেকুৱা ধৰণৰ ইমান ভাল লাগিছে আৰু তে সেইবিলাক, যিবিলাক মানুহ থিয় হৈ সিহঁতে যদি মানে, অ 'উল্টাকে আমাক কয় আৰু মানে উল্টাকে যদি সেয়াটো দিয়ে ইংগিতটো দিয়ে তেতিয়াহলে আমাৰ বেছি ভাল লাগি যায়।
অ', তাকেতো ভালে লাগব চাগে যাই কেণে যাই চাবা লাগব আৰু।
অ', বহুত ভাল লাগে আৰু ট্ৰেইনত যাই এইটোয়ে ভাল লাগে যে বাছৰ নিচিনা ভিৰ নাই, যদি, যদি,
মন -মানে ৰখিও নাযায় এটা
তেতিয়াহলে অলপ -অলপ দিলে হ'ব পাৰে মানে অলপ ৰৈ যাব পাৰে দেই এতিয়া যদি সময় কিছুমান পৰীক্ষা- চৰিক্ষাৰ কাৰণে ট্ৰেইন মানে, কাৰণ ক'ত কি হৈ থাকে এতিয়া,
উম, হেল্ল' অ
অ, সেইটোৱে
ভাত খালে নে নাই?
ভাত নাই ৰচোন
উম, খাম হে ৰ'
অহ,
বাত কি মাহত ভালে আছে নহয় ঘৰত চবৰে?
আছে -আছে তোৰ আছে নে?
অহ, আছে।
অ ', আৰু ত' ট্ৰেইনত যাই মানে তাতে তই এটা বস্তু এক্সপেৰিয়েঞ্চ কৰিব পাৰি, বুলি ধৰ কবাত যদি বহুত দূৰৰ যাত্ৰা এটা, যা তেতিয়াহ'লি আহ, মানে কি কৰবি ওচৰে পাজৰে যিখিনি মানুহ সেই ঠাইলৈ বা তাৰ ওচৰলৈ যায় ন' সেই মানুহখিনিৰ লগত বা চিনাকি এটা গঢ়ি লবা পাৰবি। আৰু তাত এই মানে বস্তুবিলাক আহ, নতুন নতুন বস্তু মানে যিটো জাগাৰ যিটো ঠাইৰ যিটো পৰম্পৰাগত খাদ্য বা সেইটো বস্তুই মানে উম, খাব পাৰি আৰু।
সোৱাদটো ল'ব পাৰিম আৰু,
অ', তাৰপিছত সোৱাদ টো অলপ লব পাৰবি। বহুত অ 'মানে ভাল লাগে আৰু। উম, ভাল লাগে, ভাল লাগে।
অ, মানে উম, ঠাণ্ডা বতৰ বেছি ভাল লাগে চাগে গৰমত।
অ' আৰু তই ট্ৰেইনত তই, ট্ৰেইনত গলে ধুনীয়া, মানে -মানে বৰষুণ হৈ থাকে। বৰষুণ হৈ থকাৰ পিছত আকৌ খিৰিকিৰ চিটটোত আৰু একো নালাগে মানে।
তাকে তৌ। তোৰ ক'ত যাবা ইচ্ছা।
মোৰতো এনেই মানে অসমৰ বাহিৰতে এতিয়া শ্ৰীলংকাৰ ৰামপুঞ্জী এইবিলাক আছে না। গৈ চাম বাৰু কিন্ত এতিয়া অকলেতো যাব নোৱাৰিম। ডাঙৰ মানে অলপ ডাঙৰ, বেছি ডাঙৰ হ'লে লগৰবিলাক বা ঘৰৰ পৰিয়ালৰ লগত যাম আৰু। তোৰ ক'ত যাব ইচ্ছা?
উত্তৰ প্ৰদেশ মানে বনাৰসীত সেইটো চাইডত যাব।
অ! অ! অ! মোৰোঁ মোৰোঁ আছে বাৰু সেইবিলাক ইচ্ছা লাহে লাহে
ধামবিলাকত, প্ৰেম মন্দিৰ, বৃন্দাবন এইবিলাক মানে এইবিলাক ল'ব ন, কাৰণ এ উ কিন্তু এৰপ্লেইনত বহুত মানে উৰাজাহাজত বহুত হৈ যায় না পইচাটো আমাৰ আমি মানে ই।
অ আমাৰ সাধাৰণ মানুহৰ কাৰণে, সেইটো অলপ বেছি হৈ যায়, সেই কাৰণে
হেৰি কি বুলি কয়, ট্ৰেইনতে যাম যদি কেতিয়াবা আৰু ভগৱানৰ পিলাৰ আঐ! উম!
হয়। এ বাৰু অ' মোৰোঁ অ দিয়া পিছে।
বাই বাই!